উম। ৱাহ।
অ'
হেল্ল'
অ' কোৱা
কি কৰিছা? অ'
তুমি কি কৈছা?
মই এনেই আছো চোতালৰত। মান নাই খোৱা তুমি খালা? কিহ ৰত খা!
আ ন
অ' ত ম আমাৰ মায়ে বনাইছে বেঙেনা ভাজি দালি আৰু ভাত
অ'
দ
বেঙেনা দিয় এলাৰ্জিহ গান
নাই নহয় তোমাৰ তোমাৰ হয় নেকি? অ'
মোৰ হয়।
আব
উম। আৰু কি মানাই আছে।
আৰু নাই একো একো নোৱা নাই। অ' আদটো গ ভালেই খবৰ।
খবৰো নমই জীয়াই আছো বাৰু
নৰিতিাইছাৰি অ'
তোমাৰ
ময়ো ভছোঁ আৰু
তুমি জীয়াই আছা নে তুমিও ন মই জীয়াই আছা
সেইটোৱেই আৰু
আচ্ছা আচছা
কি কৈছা?
আমাৰ ঘৰ ক'ত বাৰু?
অ' মোৰ ঘৰ।
উ
নকওঁ দিয়া।
আচ্ছা আচ্ছা। মই জানো কিন্তু তোমাৰ ঘৰ কৰত আছোন
ক'ত বা অ'
ত কোনক ন আচ নোৱা
মা আছে দেউতা আইতা ভণ্টি ৰমাই
আচছা
আৰু নাই আৰু
অ' দাদা নাই
দাদ নাই
বাইদেউ
বাইদেউ আছিলে বিয়াৰিলে,
তুমি ক কেতিয়া বিয়া পাতিবা?
মোৰ এতিয়া বিয়াতি পিকনিক ম হোৱা নাই নহয়
কিমান বয় হৈছে নো তোমাৰ
মোৰ হৈছে এতিয়া ঊনৈছ
ল্ছতে যে বিয়া পাতে,
ঊনৈছত বিয়া পাতি নেকি?
কেতিয়ানো বিয়া পাতিবা তেনেহলে?
তুমি কেতিয়া পাতিবা তুমি পাতা
মান পাত এতিয়া
ময়ো নাপাতো মই বিয়া নহয় নাপাতো।
ছোৱালী মানুহ সোনকালে বিয়া পাতিব লাগে আক
অ' ছোৱালী হ'লো বুলি আৰু জলদি বিয়া হ'ম নেকি
উ,
গ
মায়ে একো নাই কোৱা, কথা পাতি আছা যে?
নাইকোৱা, জানেই।
জানে।
উম।
উম।
নহ'লে ক'লে হয়।
উম। নামটো কি আছিল, জানিব পাৰিম নেকি?
নামটো
উম,
দামটো কি কৰিবা তুমি জানি
তাকেই ধৰ কি নকুৰিম জানি।
পিচত কম দিয়া।
আৰু কোৱা খবৰ পাতি।
ভালে আৰু
উ ভাইটি কি কৰি আছে? অ' এইমাত্ৰ কোৱা নাছিলে ভাইটি আছে বুলি।
ভণ্টি আছো বুলি ক'লো মই।
আচ্ছা আচ্া ভন্টি কি কৰি আছে নো?
পঢ়ি আছে।
কিমান ক্লাছ?
নাইন।
মই এবাৰ বি এ ফাৰ্ষ্টট চেইম।
কি কলা?
বি এ ফাৰচ চেম।
আচছা বি এ ৰ্ফাচট চেম।
অ' তুমি?
মই নকওঁ দিয়া।
কোৱা আকৌ।
নাই ইয়াত ক'ব নাপায় বোলে।
অ' তেনেহ'লে মোক কিয় সুধিলা?
তুমি কৈ দিলা আকৌ তোমাৰ ভোল এটো।
একো নাই দিয়া।
উম। বৰষুণ দিছা নে তোমালটোফাললে?
নাইডিয়া।
তোমালোকে এইফালে দিব পাৰে কিন্তু দেই। তোমালোকৰ এইফালে কলা পৰি আহিছে।
অ' তুমি দেখিলাই।
উ অা পাছে যে।
ওচৰে পাছৰে যে মানে
ৰবা দেই হা?
কি চা আকৌ, এনেই ধেমালি কৰি আছো মই তোমাৰ লগত।
অাইছে কি তুমি সঁচাকে আমাৰ ইয়াৰে হয় নেকি।
সেই নহয়। কিছুমান ওলাই পৰে যে এইকাৰণে তোমালোক ধেমালি কৰি আছা আকৌ। উ প্ৰেম কৰি আছো।
মই সেইকাৰনে নামটো চাই কেনেতো তেনেকুৱা লাগা নাই।
অ' অ'। আৰু কোৱা চিংগেল আছে নে বইফ্ৰেণ্ড আছে?
নকও দিয়া।
কৈ দিলে ভাল আছিলে নেকি।
নকওঁ দিয়া আৰু এতিয়া।
এ কৈ দিয়া কিনো হব।
মই যদি সুধো তুমি কোৱাচোন।
উম,
মই সুধিছোঁ তোমাক। গাৰ্লফ্ৰেণ্ড আছে নে নাই?
অ' মোৰ নাই, মোৰ নাই কাৰণে কল কৰিছোঁ আকৌ তোমাক।
অ', অ'।
গম পাইছাই দেখোন।
সেইকাৰণে ৰিচিভ কৰিছা, এনেই নকৰিলা হয় মানে?
অ', বিয়া পাতা থাকিলেনো, গাৰ্লফ্ৰেণ্ড থাকিলেনো তোমাৰ লগত কথা পাতিলো হয়, কোৱাচোন?
নহয় পাতিবও পাৰে ন কিছুমানে। লাইতটো গ'ল মোৰ চাৰ্জ
আমি লয়েল ন'।
অ', লয়েল।
ভালেই দিয়া। মানু্হ লয়েল হ'ব লাগে। কি আহি আছে? চাৰ্ছ নাই চাগে। কোৱা আৰু।
কিনো কম, লাইনে গুছি গ'ল।
উম, আমাৰ ইয়াতটো নাইট-লাইন নায়েই।
তোমালোকৰে কথা কৈছো।
কোৱা আৰু কথাই পাতি আছোঁ।
এনে কিমান-মান হ'ল?
কি কৈছা?
বোলে তুমি কোনটো স্কুলত যোৱা? কলেজত?
ৰঙাজান, ৰঙাজান। অ', গম পাইছো।
নহয়, নহয়।
তুমি ক'ব নালাগে নহয়, সেইটো চৰ্টকাটত বুজি পাইছো মই। ৰংগা, হ'ব
আৰু এটা আছে।
অ', মই জানটো লগাই দিছো।
উম। নহ'বওতো পাৰো।
হবওতো পাৰা।
নহ'বওতো পাৰো।
আৰে এইটো হ-কনফাৰ্মেই হয় এইটো।
নহয় যদি?
আৰু হয় যদি?
নহয় যদি?
হয় যদি, কি-কিমান দিবা তুমি?
হা?
আৰু যদি হয় যদি কি দিবা?
য-যদি নহয় তুমি কি দিবা?
মই তোমাক মোৰ ফালৰ পৰা কিবা এটা দিম, যদি হয়।
যদি নহয়? ভাৱি লোৱা তুমি কিন্তু।
তুমি কি ক'লা, ৰাংগা? আৰু তাৰ বাকীখিনি মই কৈ দি আছোঁ পিছত। হয় হয় হয়, সেইটোৱেই হয়, হয় হ হয়।
নহয় নহয়।
অ হয় এইটো মই কৈছোঁ কনফাৰ্ম হয় এইটো অ এইটো হয়।
অ মা নাযায় দেখোন।
যাব হা।
হটস্পট লাগে।
গৈছে নেকি।
হা।
ফাইভ জি চলি আছে।
উম। মানে এইটো হেৰি হৈ আছে যে। সেইকাৰণে হস্পটো যাব খোজা নাই। ৰবা দেই।
অহ।
কোৱা।
নগলীম কিবা এটা হৈ আছে।
ইয়াত কথা পাতিব কিবা টাইমিং থাকে নেকি।
হা।
ইয়াত কথ।
টাইমিং থাকে জানো থাকে নেকি মই নাজানো।
তুমি কি আজি ফাৰ্ষ্ট টাইম কথা পাতি আছা।
অ।
আৰু তুমি ফাৰ্ষ্ট মোৰো ফাৰ্ষ্ট।
অহ। মানে বা এজনীয়ে সোমাই দিছিলে।
সেয়া আকৌ নাম কবলৈ নোৱাৰি বুলি কৈছে। আকৌ তুমি আকো সুধি আছানা একোৱেই নুসুধিবা ইয়াত। মানে সুধিবই নোৱাৰি বোলে।
উম উ উম গম পাইছোঁ। ঠিক আছে তোমাৰ তেনেহ'লে আকৌ ফোন কৰিছো ৰ'বা তোমাক। দু তিনি মিন। চাৰিবাৰ কথা পাতিবা মোৰ লগত।
চাৰিবাৰ এটা মানুহকে চাৰিবাৰ। কৰিব নোৱাৰি।
চাৰিবাৰ পাৰি চাৰিবাৰ নহলেও দুবাৰ দুবাৰেই।
অ পাৰি পাৰি।
উ কাক ফোন কৰিবা অলপ পিছত।
তুমি কৰিবা মানে মোৰ চাৰ্জ নাই আৰু লাইটো নাই।
ৰিচাৰ্জ নালাগে নহয় অ নেট পেকে থাকে।
চাৰ্জ চাৰ্জ।
অ দিয়া হ'ব।